কালে ৰবা উম অ ক ক
অহ কি কৰিছা
অ মায়ে পাতি হল নে পাতিয়ে আছে
পাতিয়ে আছে মাই
অ অ আচ্ছা অ মই এই বহি আছো বাহিৰতে বহি আছো মাহীয়ে মাহীয়েও ৰৈ আছে উম আৰু মাৰ পাতি হলেই কবাচোন দেই মই মালৈ ফোন কৰিব লাগিব মানে মাহীয়ে মাৰ লগত কথা পাতিম বুলি কৈ ছিলে
অ কৰিব লাগিব কব লাগিব তেনেকা ভাত আজি কিহেৰে আছিলে অ ভাত খালো মই।
ভাত আজি মানে কি হ'ল কালি ৰাতি মহায়ে। অ বাহু মাছ নে কি কয় বাহু মাছ নহয় কিবা কি কয়। এই কিবা এটা মাছ আনিছিলে মুঠতে সেই মাছটো মানে মই না। খাওঁ হা বৰ বেছি ভাল নাপাওঁ তাৰপি। ছত মই পতকে এইকেইদিন আকৌ হেৰি কচ মাছ খাবলে মোৰ মন গৈ আছিলে। তাৰ পিছত মই মানে কলো যে এনেকে ওচৰতে যদি কচ মাছ আছে লৈ আহ। বুলি তাৰ পিছত মহাই যেনিবা গ'লগে।
সেইটোৱে সেইটোৱে ফিফটি মানে ইমান।
কালি ৰাতি মানে সেই দালি অকমান আছিলে মাহিহঁ। তে আকৌ নিজতে তৰকাৰী বনালে ৰ কি তৰকাৰী বনাইছিলে এ অমিতা তৰকাৰী বনাইছিল। এ মই মানে খাই বৰ ভাল নাপাওঁ। অ অ মাছৰ লগত অমিতা দৰৱ। নাজানো। নে আমাৰ ফালে বাৰু মাছৰ লগত অমিতা তৰকাৰী। বনাই নে হা।
নবনাই।
তইতো খাই পোৱা নাই হয়নে নহয় মাছৰ লগত অমিতা তৰকাৰী।
নাই পোৱা।
অ মাহীক মই কৈছো যে আমাৰ ফালে মাছৰ লগত অমিতা তৰকাৰী নবনাই তাৰছত মাহীয়ে আকৌ কৈছে বোলে। অম মাছৰ লগতেই অমিতা খায় অমিতা বোলে মাছৰ কাৰণেই বোলে বিখ্যাত। সেনেকে কৈছে।
অ আমাৰ হোষ্টেলত বনাই নি। হয় ত অ সেই এ উমি। তাৰ ত মানে মাছৰ লগত এয়া অমিতা চমিতা সেইবিলাক সেই লোৱা আচমৰ ফালে বনায়।
অ লোৱাৰ আচমত বনাই চাগে আপাৰ আচমত নবনাই।
সেইটো লঔ আচামৰ ফালে বনাই আমাৰ হোষ্টেলত বনাই খাৰ দিয়ে ইমান বেয়া লাগে। খায়
ময়ো মোৰ যে অমিতা মানে চ হা মোৰ এনে অমিতাটো পকা অমিতা মই পিছ ম পাৰিম হা। আৰু কিন্তু অমিতাৰ তৰকাৰী বনাই দিলে মই বহুত অশান্তি পাওঁ।
সেইখিনি দেখিবলৈ কেনেকুৱা লাগে জানা। আমাৰ হোষ্টেলৰ বনোৱা খিনি কল্লা হৈ যায়।
এই খাৰ দিলে কোলাই হ'ব।
লাগিল।
অ সটো তেলটো চাগে কিমান ব্যৱহাৰ কৰে ঠিক নাই।
মাহি। কি হল অ হ'ল ম তাতি।
অ মাক কোৱাচোন এই। তুমি স্ক্ৰনশ্বট ম নাম্বাৰটো দি দিয়াচোন মাৰ।
ম মাহি নহ কত।
নহয় নহয় মাহীয়ে কৰিব বুলি কোৱা। মহীয়ে কৰিব।
নহয় তেনেকে ফমাৰ।
নাম্বাৰটো কৈ দিয়চোন মই ইয়াতে ডাইল কৰি লওঁ। মানে এই তুমি নাম্বটো হেৰি হোৱাটছএপতে দি দিয়াচোন।
অহ অ।
উম উম
উ ন উ
উম
নন তানো
কোৱা হেল্ল'
মাহিলে দিছো চাবলৈ দিয়া
অ অ ঠিক আছে মাহিলে দিলা নে মোলে দিছা।
মাহি মাহি
আচ্ছা আচ্ছা। ভাল নাছিলে মই চাই দিছো বাৰু
আৰু হেৰি এ এসাঁজে ভাত খালানে? কি
অ এসাজেই খালো ভাত এ চাগে ন দহ বাৰতামান বজাত খালো
তোমালোকে কি খালা?
মই মাংস দি খালো মাহঁতে দিম এদি খালে।
অ অ কিয় মাংস অকল তুমি খালা আমাৰ দেউতাই বাৰু বেছিকে মাংস নাখায়ে চাগে।
তাৰমানে কালি ৰাতি মাংস আনিছিলে ন
উম উম
সেইকাৰণে যিমান কণ আছিলে এ সেইখন মোক দিলে।
অ অ তাকে ভালকে খাই মেলি আহা তাৰ পৰা ইয়াতটো মানে হোষ্টেলতোতো ভালকে খুৱাই নহয় চাগে।
আৰু আজিকালিতো আমাৰ যোনখিনি বনোৱা মানুহ সেইখিনিও চেঞ্জ হৈছে। ইমান বেয়া বনাই।
উম উম
একদম মানে সেতি এক্সপেৰিমেন্ট কৰি থাকে আমাৰ লগত
এ এইবিলাক এনেকেই কৰে আৰু হোষ্টেলৰ খানানো কিনো ভাল পাবা আৰু উম
তে আৰু মানে কিবা ক'লেও। অ কি কয় ত মানে বনোৱা
মাৰ মোবাইটো দেখোন বিজি বুলি আহিছে।
ঢামা কি কয় আমাক বোলে আৰু কি লাগে সুধে ত মানে এনেকোৱা কে কয় মে আমি যে ফ্ৰী কে যে আছো
তাকে কেতিয়াবা হৈ যায় বাৰু অকমান মানে ঠিক কৰি
এতিয়া কৈছে কোৱাচোন এয়া কৰিব কোন মায় চুনুয়ে ফোন কৰিলে।
অ অ তাকে উম হম হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' শুনিছা নে হেল্ল' হেল্ল' হেল্ল'